হয়।
হেল্ল'। হেল্ল' নমস্কাৰ নমস্কাৰ। খবৰ, হয় হয়। নমস্কাৰ শুভ সন্ধিয়া, মোৰ মোৰ কথাখিনি অকমান পলমকে শুনিব আপুনি।
হয় হয় মই গম পাইছো হয়।
হয় মই। মানে মই পূৰ্বে আপোনাৰ যি দতুৱা দেৱ তেখেতৰ সৈতে কথোপকথন কৰিলো। তেখেতে মোক জানিবলৈ দিলে আপুনি হেনো। আপুনি হেনো কথা উলিয়াব নাজানে আপুনি। তেখেতেও যদি বহুত জোৰ কৰি কিবা এটা কথা উলিয়াই আপুনি সে সেইটো সমাপ্ত কৰি পেলাই।
হয় হয় তেওঁ কথা ভাবিব পাৰে কিন্তু মই তেনেকুৱা ন। হয় বুলি মই নিজকে ভাবো।
হয় হয়, তেখেতে কৈছে তেখেত। আপুনি হেনো তেখেতৰ ব্যৱসায়ৰ পথত এডাল হেঙাৰ।
অ তেওঁৰ তেনেকে ক'বলৈ তাই বহুত সাহস কি ইমান ক'ত। পালে মই এইটো ভাবিব পৰা নাই।
হয় হয় আপুনি তেখেতৰ সৈতে বাৰ্তালাপ কৰিব বা কথোপকথন কৰিব আৰু তাক। ইয়াৰ উচিত শাস্তি বিধান কৰিব বুলি মই আশাবাদী।
ইয়াৰ উচিত শাস্তি বিধান কৰিব লাগিবই নহ'লে মই এইটো জীয়াই থাকি।
হয় হয় ইমান অপমান আপুনি কেনেদৰে সহ্য কৰিব।
ইমান অপমান মই সহ্য কৰিব নোৱাৰো। শাস্তি দিবই লাগিবই, হয় হয়।
মই ভাবিছো আপোনাক মই এটা উপদেশ দিব বিচাৰো, আপুনি যদি তাক শাস্তি প্ৰদান কৰিব বিচাৰে?
হয় হয় আপুনি মোক দৃঢ় উপদেশ দিব পাৰে।
হয় আপুনি এটা চোৰাংচোৱাৰ দল প্ৰস্তুত কৰক, সেই চোৰাংচোৱা দলটোক। আপুনি এনেদৰে প্ৰশিক্ষণ দিয়ক যাতে ৰাতি গৈ সিহঁতি। তাৰ যি খৰ্গ আছে যি মুখমণ্ডলত সেই সেই খৰ্গতটো মুখমণ্ডলত থকা তাৰ। খৰ্গতো যাতে তেওঁলোকে কৰ্তন কৰি লৈ আনিব। পাৰে, এনেকুৱা এটা আপুনি চোৰাংচোৱা দল প্ৰস্তুত কৰক।
অ হয় হয়, তেওঁতো খৰ্গৰ দ্বাৰা বহুত উপকাৰিত হৈ আছে। তেওঁৰ যদি আমি খৰ্গ কাঢ়ি আনিব পাৰো তেওঁৰ বহুত মানে বহুত। উম, বহুত হেৰি হব, হয় হয়।
হয়, তেখেতৰ মানে এটা তেখেতৰ যিটো মূল্যবান সম্পদ তেখেতে যি। তোক লৈ অহংকাৰ কৰে, গৌৰৱ কৰে, সেই হয়।
বিষ কাঢ়ি ললে তেওঁ বহুত দুখত পৰিব।
হয় আপুনি এটা সেয়েহে উন্নতি পলমে অকণো পলম নকৰাকৈ। আপোনাৰ বিলম্ব, বিলম্বৰ মানে নাই প্ৰয়োজন।
হয় হয় হয়।
আপুনি এটা, এটা বহুত শক্তিশালী মানে সেনা বাহিনী বা চোৰাংচোৱা বাহিনী প্ৰস্তুত কৰক। আৰু আজি ৰাতিয়ে সেই চোৰাংচোৱা বাহিনীটো নিক্ষেপ কৰক। দন্তৰ ঘৰৰ ফালে।
হয় হয়, সেই চোৰাং চোৰা বাহিনীত আমি কাক কাক ল'ব পাৰো। আপুনি অলপ আভাস- দিব পাৰিলেহেঁতেন। যদি মই ভাল পালোঁ হয়।
হয়, এতিয়াতো চোৰাংচোৱা বাহিনীৰ আপুনি ঢেৰ মানুহ ল'ব পাৰে। তথাপিও মানে আপোনাৰ যোনখিনি বিশ্বাসী- মানুহ, সেই সকলক ললেহে মই- আপুনি লাভৱান হ'ব বুলি ভাবোঁ, আপোনাৰ মনত কোন কোন আছে এনে আপুনি মোক জনাওকচোন।
বহু মানুহ আমাৰ এই অজিত খুৰাৰ ল'ৰা গৌতম আছে। তাৰপৰা আমাৰ এই অজিত খুুৰাৰ ল'ৰাৰ, তাৰপৰা আমাৰ এই বিজিত খুৰা- খুৰাৰ ল'ৰাৰ ডাঙৰ ল'ৰা আমাৰ বিতুপন কলিতা।
হয় হয় হয়।
তাৰপৰা আমাৰ এই খুৰাৰ পুতেক সুমন বৰুৱা।
হয় হয়।
তাৰ পৰা আমাৰ এই লাটোদাৰ ল'ৰা এইটো ভাৰ্গৱ বৰুৱা।
হয় হয়।
এহেট কেইটাক মই ল'ম বুলি ভাবিছিলোঁ।
হয়, মই লাটোদাৰ ল'ৰাটোহে চিনি নাপালোঁ। সেইজন কোন হয়।
এই আমাৰ এই লখিপুৰ গাঁৱৰ লাতু দা ল'ৰা যে এই ভাৰ্গৱ।
মই ঠিক ধৰিব পৰা নাই। তেখেতৰ লাতু দাৰ বেলেগ কিবা নামো আছে নেকি?
নাই নাই নাই, লাতু বুলিয়ে আমাৰ গাঁৱত জনাজাত। তেওঁ এতিয়া পঞ্চম শ্ৰেণীত পঢ়ি আছে।
অ', হয়, তেতিয়াহ'লে উত্তম এটা আপুনি দলৰ এটা- প্ৰস্তুত কৰিছে, এই দলটোৱে মই জানোঁ নিশ্চয় তাৰ খৰ্গ কাঢ়ি অনাত সক্ষম হ'ব।
হয় হয়, আমাৰ দলটো সফল হ'মেই যেন মোৰ অনুভৱ হৈছে।
হয় হয়, আপুনি দলৰ- ধৰক সেই দলটোৰ অধিনায়ক সেই ভাৰ্গৱ বৰাকে আপুনি পাতি দিয়ক। তেখেতৰ- তেখেতৰ অধীনস্থ হৈ বাকী কেইজন যুৱকেও এই প্ৰশিক্ষন ল'ব। তাৰপিছত আজি ৰাতি- দিয়ে মানে সেই দলটো আপুনি নিক্ষেপ কৰক। দন্তৰ ঘৰৰ বিশেষ।
হয় হয়, আমাৰ এই ভাৰ্গৱ বৰা বৰুৱা যিহেতু আমাৰ পা বায়ুসে সেনা বাহিনীত যোগদান কৰি আহিছে। আমাৰ যোগদান কৰি আহিছে। তেতিয়া তেওঁৰ, মানে বিধায়ক পাতিলে। তেওঁ বহুত আমাক, উপদেশ দিব পাৰিব।
হয় হয়। কিন্তু আপোনাক মই কেইটামান সাৱধানতা অৱলম্বন কৰিব লাগিব। আপুনি মই সেই সাৱধানতাকেইটা প্ৰথমতে কৈ দিওঁ। উ।
হয় হয় কওঁকচোন।
হয় প্ৰথম সাৱধানটো হ'ল, আপুনি তেখেতলোক যেতিয়া তেখেতৰ ঘৰলৈ যাব। তেতিয়া সেই, দন্তৰ আপোনাৰ পিতৃ দেৱে বহুত জোৰকৈ ডাঙৰ ডাঙৰকৈ নাকেৰে মানে। শব্দ কিছুমান উচ্চাৰণ কৰে। যিহেতু, তেখেতে কংসৰ ভাৱ লোৱা মানুহ, সেয়েহে সেই শব্দৰ পৰা ভয় খাবলে নহ'ব।
হয়, হয়, হয়।
আৰু দ্বিতীয়তে আপুনি যদি, ৰাতি আপুনি কেনেবাকৈ যদি সেই দন্তক। দন্তয়ে দাঁত মেলি শুই থাকে। তেতিয়া আপুনি দেখি হয়তো সেই টিমটোৱে, সেনা বাহিনীটোৱে ৰাখি সখী পুতনা আহিলে বুলি, ভয় খাই যাবও পাৰে।
অ, হয়তো তাৰ টো দন্তভাগ বহুত বৃহত্ত আকাৰৰ।
হয়, হয়, সেয়েহে সেই ক্ষেত্ৰৰ পৰাও মানে আপুনি সেনা বাহিনীটোক প্ৰস্তুত কৰিব। হয়, হয়, আৰু তিন নম্বৰতে আৰু এটা বিষয় আছে।
হয়, কওঁকচোন।
তেখেতৰ এজন ভাতৃ আছে, যি আপোনাৰ আন্ধাৰ হ'লেই ভাতৃজন নাইকিয়া হৈ যাব পাৰে আপুনি যিমান বিচাৰিলোও, আন্ধাৰত, আন্ধাৰত তেখেতক কেতিয়াও দেখা নাপায়।
তেতিয়াহ'লেতো আমাৰ বাবে, বহুত ডাঙৰ বিপদজনক পৰিস্থিতি হৈ পৰিব।
নহয়, কিন্তু মানে এটা হ'লেও, তাত এটা উপকাৰিতা বা এটা আপুনি ধৰক হৌল বা এটা ফুটা এটা, এটা হ'লেও আছে। এটা উপায় আছে।
অ, হয়, কওঁকচোন।
হয়। তেখেতৰ মানে এটা সমস্যা আছে, সৰু কালৰ পৰাই তেখেতে নাকেৰে উশাহ ল'ব নোৱাৰে তেখেতে সদায় মুখেৰেহে উষ হ, হয় ৰাতি হ'লে।
অ, তেতিয়াহলেতো আমি, আমি। শব্দৰ উচ্চাৰণৰ, উচ্চাৰণেৰে তাইক ধৰা পেলাব পাৰিম।
হয়, হয় আপোনালোকৰ, আপোনালোকে এইকেইটা সাৱধানতা অৱলম্বন কৰি আজি চোৰাং, চোৱাৰ বাহিনী তৈয়াৰ কৰিব, এইটো বাহিনী নিক্ষেপ কৰিব আৰু এইকেইটা কথা মানে ভালদৰে তেখেতে তেখেতক বুজাই বঢ়াই প, পঠাব।
হয়, হয়, আমি সকলোকে এই কথাষাৰ বুজাব লাগিব অতি সোনকালে।
হয়, হয়, গতিকে আপোনাক তেওঁলোকৰ টিমতো মানে আছে, ধৰক যি আন্ধাৰত দেখা নাপায় আপোনাৰ। নিচেই কাষতে থকা, চুমন বৰুৱা। তেখেতেও মানে এই ক্ষেত্ৰত কিছু কথা জানিব হয়তো।
তেওঁ আমাৰ ফালেও, এটা বৃহৎ অস্ত্ৰ হিচাপে তেওঁ আমাৰ ফালে কাম
হয় হয়, হয়।
উম, হয়।
সেয়েহে এনেকুৱা বি, বহুত কথা আছে ধৰক, আৰু মানে তেখেতৰ যি পিতৃ, দেৱ পিতৃ-দেৱৰ উশাহৰ পৰাও মানে, অকমান সাৱধানতাটো অৱলম্বন কৰিবই লাগিব।
হয়, হয়, তেওঁ কাষৰ পৰা, আমি অলপ ভয় খাবও পাৰো, তাৰ বাবে আমি এটা, উম, হেৰি মানে বস্তুটো গোটাব লাগিব ভালদৰে হয়।
হয়, হয়, এইখিনি কথা বাৰু আপুনি কৰিব, এনেদৰে আপুনি প্ৰতিশোধ টো ল'ব মই জানো। কাৰণ, আপুনি আপোনাৰ সন্মানত যদি কোনোবাই ব্যাঘাত জন্মাই, আপোনাৰ গা, জ্বলি উঠে আপুনি ইয়াৰ বাবে বহুতো, অতীতৰ দিনত আপুনি বহুতো যুদ্ধ বিগ্ৰহো কৰি থৈছে, সেই
হয়, হয়, মই আমাৰ লক্ষীমপুৰ কুকুৰাৰ গাঁও আৰু পিছলাপাৰ গাঁৱৰ মাজত যিটো যুদ্ধ বিগ্ৰহ চলিছিলে।
হয়।
তাত, তাৰে আ তাত
হয়, হয়।
হয়
মই জানো আপুনি সন্মানৰ বাবে আপুনি বৃহৎ যুদ্ধৰো সূচনা কৰি দিব পাৰে- আপুনি তৃ- তীয় বিশ্বযুদ্ধ হৈ গ'লেও আপুনি, আপোনাৰ সন্মান ৰক্ষা কৰিবই- গতিকে আপুনি এইখিনি প্ৰতিশোধৰ- হয়, আপুনি এইখিনি প্ৰতিশো- প্ৰতিশোধৰ অগ্নি আপুনি নমাই যাবলৈ নিদিব- এইখনি প্ৰতিশোধৰ জুই আপুনি জ্বলাই ৰাখক।
হয় হয়, এইখিনি প্ৰতিশোধ মই আজি লমেই লম।
হয় হয় হয় মই আপোনাৰ এই উদ্যমতা দেখি মানে যথেষ্ট আজি গৌৰান্বিত অনুভৱ কৰিছো।
হয় হয় হয় ধইনবদ' হয়।
হয় এইবাৰ হলেও আপোনাক মই এটা পৰবৰ্তী পৰ্যায়ৰ এটা প্ৰশ্ন সুধিব বিচাৰো-
অ' সোধকচোন বাৰু? আপোনাৰ প্ৰশ্নই অলপ-
হয়, এইবাৰ মই শুনা পোৱা মতে এইবাৰ যি মাঘৰ বিহু আহিব লগা যি মাঘৰ বিহু আছে, সেই মাঘৰ বিহুত উৰুকাৰ নিশা ধৰক আপোনালোকৰ যি হুঁচৰি পাৰ্টি আছে- সেই হুঁচৰি পাৰ্টিটোৱে পদ্মপুৰত হুঁচৰি গাবলৈ আৰম্ভ কৰিব!
অ' হয়! আমাৰ হুচৰি পাৰ্টিটো অ' হয়! কওকচোন!
হয়, মাঘৰ বিহুৰ সেই উৰুকা দিনা যি হুঁচৰি পাৰ্টিয়ে হুঁচৰি জুৰিব আৰু লগতে ধৰক পথাৰত চাকি-বন্তিও দিব! গতিকে, আপোনালোক বিশ্বকৰ্মা পূজাৰ বাবে কিমান নিজকে প্ৰস্তুত বুলি ভাবিছে?
বিশ্বকৰ্মা পূজাৰ বাবে আমি এটা ঢোল মানে ভাল দৰে ডাঙৰকে বনাইছো যিহেতু হুঁচৰি গাবলৈ। তাৰ পৰা আমি বহুতো ল'ৰা-ছোৱালী গোটাইছো হুঁচৰি গাবলৈ, নাচিবলৈ
হয়
তাপা আমি এই পিছলা নদীখনকে বাছি লৈছো তাত আমি গা ধুবলৈ।
হয় আপুনি বহুত এটা ভাল কথা ভাবিছে যি যিহেতু পূজাৰ বাবে নতুন কাপোৰো কিনিব লাগিব! হয় ভাল কৰিছে। পূজাৰ বাবে যিহে- নুতুন নুতুন কাপোৰ কিনিব লাগিব কাৰণ আমাৰ, ধৰক সেই বিশ্বকৰ্মা পূজা ভাগ আহি আছে আমাৰ
হয় হয়! আপোনাৰ মাত মই অলপ ভালদৰে শুনা পোৱা নাই!
এতিয়া ভালদৰে শুনিছে নে আপুনি?
অ' এতিয়া অলপ ভালদৰে শুনা পাইছোঁ, হয়।
হয়, হয়! এনেদৰে মানে পৰম্পৰাবোৰ আমি ৰক্ষা কৰিবই লাগিব! ধৰক ব'হাগ বিহুত সেই
বিহু হয় অ' হয় হয়। আপোনাৰ মাতটো মোৰ্ অলপো শুনা পোৱা নাই বৰ্তমান! হয়, মই একো শুনা পোৱা নাই বৰ্তমান!
এতিয়া আপুনি শুনা পাইছেনে?
অ' এতিয়া মই বৰ্তমান শুনা পাইছো! হয়!
হয়, ধৰক আমাৰ যি মাঘৰ বিহুত যি বন্তি জ্বলোৱা পথাৰৰ মাজত গৈ বন্তি জ্বলোৱা কাৰ্যসূচী থাকে, তেনেদৰে কাতি বিহুত হুঁচৰি জুৰাৰ, আকৌ আপোনাৰ ব'হাগৰ বিহু সেই, ধৰক প্রীতি ভোজ খোৱা বা মেজি জ্বলোৱা যি প্ৰথা থাকে, এইবিলাক প্ৰথা আমি পৰম্পৰা যিবিলাক এইবিলাক আমি ৰক্ষা কৰিবই লাগিব! আমি অসমীয়া জা টিভি সেইটো
হয়, হয়! আমি অসমীয়া জাতি যিহেতু এইবোৰ সকলো পন্থা ৰক্ষা কৰিব লাগিবই!
হয়! এতিয়া এনেকুৱা অৰ্থনৈতিক দিশতো আমি অকমান চকু ফুৰাব লাগিব! দেশৰ অৰ্থনীতি বৰ্তমান বহুত বেয়া দিশলৈ গতি কৰিছে!
হয়, হয়! আমাৰ দেশৰ অৰ্থনীতি বহুত পিছ পৰি গৈছে, হয়!
আৰু মানে এইখিনিতে কওঁ, আমাৰ আমি এখন ভূৰ প্ৰস্তুত কৰিছিলোঁ! সেই ভূৰখনত মানে আমি পেটুৱা দেৱৰ সৈতে মই মানে ভূৰ খনত উঠিবলৈ লওঁতেই ভূৰখন ডুবি গ'ল! নৰেনৰ সৰুটো পুত্ৰ পেটুৱা, তাৰ ওজনটোও মানে দিনক দিনে বহু বেছি পৰিমাণে বৃদ্ধি পাই গৈ আছে!
অ', এইটো বহুত ডাঙৰ কথাই হৈছে দেখোন, আপোনালোকৰ ভূৰ ডুবি গৈছে! এইটো কোনোবা আহত নিহত হৈছে যদি খবৰ কৰি লব লাগিছিলে!
হয়, হয়, নিহত মানে আপোনাৰ দুটা দনিকণা মাছ তাতে থিতাতে নিহত হৈ গ'ল। লগতে মানে আহতৰ মই হয় হয় মই যথেষ্ট পৰিমাণে মানে আহত হলো যিহেতু আপুনি জানেই পেটাৰ ওজন কিমান সেইডাল
হয় হয় তাৰে ওজন হয় ইচ ৰাম তোমাৰ ওপৰত পৰি গ'ল
হয় হয় হয় মই বহুত আহত হৈ গলো সেই থিতাতে
ইচ ৰাম বহুত বিপদজনক কথা দেখোন
হয় কিন্তু মানে এটা ভাল কথা
হয় হয়
সেয় সেইয়াই মানে অকলেই ভোৰখন পিছত দাঙি লৈ গল তেখেতৰ ওচৰত ইমান শক্তি আছে
অ এইটো বহুত সুখৰ কথা দেখোন তেতিয়াহ'লে
হয়, হয়, এই দুখৰ মাজতো সুখ আমি যেনেদৰে বিচাৰি পাওঁ, কাৰণ আমি ছাৰ্ফ এক্সেল দি ধুলে কাপোৰবোৰ ভালদৰে শুদ্ধকৈ চফা হয় আৰু বগা হয় আমি এইটো কথা জানো
হয়, হয়, চাৰ্ফ এক্সেলটো বহুত ভাল, সেইটো চাৰ্ফ।
হয়, হয়, আৰু এটা কথা মানে মোৰ মনত খুৰ দুৰাই থাকে যে ডেটল চাবোনটোয়ে যে নিৰান্নব্ব ব্বৈ, দশমিক নিৰান্নব্বৈ শতাংশ আপোনাৰ কিতাৰ্ণু নাশ কৰে, কিন্তু সেই এক পইণ্ট ওৱান পাৰ্চন্টটো কলৈকে গুচি যায়, মই আজিলৈকে বুজিব নোৱাৰিলোঁ!
সেই পইন্ট ওৱান পাৰ্চেণ্টটো কি হয় জানা, মানে সেই পইণ্ট ওৱান পাচেন্টটো মানে তোমাৰ আ হাতৰ আঙুলিৰ নখত সোমাই থাকে।
হয়
পইন ওৱান পাৰ্চেণ্টো মানে ডেটল চাবোনৰ তোমাৰ ফেনটোও ঢুকি নাপায়গে যাতে তাক মাৰিবলৈ